হয়, হেল্ল'!
হেল্ল'!
হয় নমস্কাৰ!
হয়, শুনিছানে?
অ' শুনি আছো শুনি আছো। তুমি কি কৰি আছা এতিয়া?
অ' বহি আছো ৰ'ব!
অ' অ' মইও এ এনেই তোমাৰ বাহিৰত আছিলো। ত' মানে মই অলপ গছ-চছ চাই আছো। ত' তাৰ পৰা এটা কথা মনত পৰিল আৰু যে আমাৰ পৰিৱেশটো কিমান দৰকাৰ হয়নে? অ' তোমাৰ সেই যোৱা কেইদিনমান আগতে তোমাৰ হেৰি গ'ল তোমাৰ বিশ্ব পৰিৱেশ দিৱস গ'ল। সেইদিনা গছ-চছ ৰুইছা নে তুমি?
গছ হয় ৰুইছিলো মই মই য'ত কাম কৰো তাত। এডাল আমলখি পুলি লৈ গৈছিলোঁ, তাত ৰোৱা হৈছে।
অ' অ' আগে পিছেও তুমি গছ ৰুইছা আৰু?
হয় ৰুইছোঁ।
অ' তাকে মানে সেইয়ে আৰু আমাৰ পৰিৱেশটোৱে আমাৰ কাৰণে মেইন আৰু। যেনেকে গছ-গছনি এইবিলাক নদী, পাহাৰ এইবিলাক। সাগৰ-চাগৰ মাটি এইবিলাক বস্তু আমাৰ কাৰণে বহুত সেই আৰু।
উম দৰকাৰ আ' ঠিক আছে! আজি আমাৰ বিষয়টো কি হ'ব জানো?
আমি পৰিৱেশৰ বিষয়ে অলপ কৰিম বুলি ভাবিছিলো।
হয় নেকি? অ' ঠিক আছে হ'ব।
অ' অ'। লগতে মানে আমাক পৰিৱেশে ইমান বস্তু দি আছে। অক্সিজেন দি আছে, কাঠ দি আছে, বা কিবা আমি আৰু মানুহবোৰে অলপ ধ্বংসৰ পথে আগবাঢ়ি আছোঁ।
উম, হয়।
অ তামি পৰিৱেশটো মানে আৰু বজাই মানে ভাৰাসাম্য বজাই ৰাখিব লাগে আৰু আমাৰ।
উ, হয়। পৰিৱেশ বুলি ক'লে প্ৰথমে প্ৰাকৃতিক পৰিৱেশো আহে আগতে, যান্ত্ৰিকতাৰ যিটো পৰিৱেশ তেনেকুৱা সকলোখিনি সামৰি, সামৰি আছে হয় নে?
হয়, হয়।
প্ৰাকৃতিক যোনখিনি প্ৰকৃতি আছে সেইখিনিয়ে আমাক, যেনেদৰে সহায় কৰিছে আমি যিখিনি মানুহ আছো তেনেদৰে প্ৰকৃতিক, সহায় কৰিব নোৱাৰা যেন অনুভৱ হৈছে।
অ, অ।
কৃতিয়ে আমাক বহুতখিনি দিছে, তাৰ সলনি আমি কেতিয়াবা সিহঁতক ধ্বংস হে কৰা যেন হৈছে।
অ, একদম। তাৰপিছত, সেয়ে আৰু মানস সৃষ্টকৰ পৰিৱেশো আছে, তুমি যিটো ক'লা।
উম মানৱ সৃষ্ট পৰিৱেশ, অ হয়।
অ এনে অসমৰ পৰিৱেশ বুলিবলে আমাৰ, কি কি আহে এনে? এশিঙীয়া গঁড় আহে আৰু?
সম্পদ বুলি ক'লে অসমৰ
অসমৰ যদি পৰিৱেশ বুলি কওঁ মানে সম্পদবিলাক, তোমাৰ এশিঙীয়া গঁড়, হাত
অ অ অ অসমীয়া সম্পদ, মা মানৱ ৱীয় সম্পদো আছে, অ মানব, প্ৰাকৃতিক সম্পদো আছে। মানৱীয় সম্পদ বুলি ক'লে, জুবিন গাৰ্গ হ'ব, ভূ পেন হাজৰিকা হ'ব, কেইদিনমান ৰাষ্ট্ৰীয় পুৰস্কাৰ বট টা পোৱা, সেই কেই গৰাকীমান হ'ব, লক্ষীনাথ বেজবৰুৱা ডাঙৰীয়া, মামণি ৰয়চম গোস্বামী সেইবিলাক হ'ব ডাঙৰ ডাঙৰ মানুহ যিবিলাক, আকৌ যদি আমি প্ৰাকৃতিক সম সম্পদ ক'ব যাওঁ, বিভিন্ন ধৰণৰ গছ গছনি, নদী, পাহাৰ, পৰ্বত যিবিলাক আজিকালি ৰাষ্ট ষ্ট্ৰীয় উদ্যান হিচাপে চিহ্নিত কৰা হৈছে। জীৱ-জন্তুক কে সামৰি বিভিন্ন ধৰণৰ থলুৱা মাছ, কাছ যিবিলাক আমি সহজে ধ্বংস কৰিব নোৱাৰো বা ধ্বংস কৰা সেইবোৰ নিষেধ আছে। সেইবিলাক বুলি ভাবো আৰু মই।
অ অ। লগতে মানে এ, সেয়ে আৰু পৰিৱেশ এনে ৰক্ষাৰ কিবা উপায় কি কি ভাবা তুমি?
পৰিৱেশ আমি বিভিন্ন প্ৰকাৰে ৰক্ষা কৰিব পাৰো। অ প্ৰাকৃতিক পৰিৱেশৰ কথা কৈছা নে তুমি?
প্ৰাকৃতিক পৰিবেশৰ কথা কৈছো হয়।
অ প্ৰাকৃতিক পৰিৱেশ আমি বিভিন্ন প্ৰকাৰে ৰক্ষা কৰিব পাৰো। যদি এ গছ-গছনি বিলাক যধে মধে কাটা ৰোধ কৰা পাহাৰ-পৰ্বতবিলাক যধে মধে কাট টি বিল্ডিং বা ইণ্ডাষ্ট্ৰী যিবিলাক বা কল-কাৰখানা যিবিলাক প্ৰস্তুত কৰি আছে, সেইবিলাক বাধা দিয়া, আৰু যিবিলাক এক কেবাৰে বৰ্ষাৰ, বৰ্ষাৰে, বৰ্ষা অঞ্চল আছ ছে, যেনেকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, সেইবিলাকক আমি বি, বহু বহু সময়ত প্ৰটেষ্ট হয়, যিবিলাক আমি যধে-মধে চৰকাৰে গছ-গছনি কটাৰ হয় কাৰণে বহুখিনি বহু খিনি নহয় কিন্তু কিছুমান মানে খণ্ডত মানে প্ৰতেছ হয় আছিল। চে সেইবোৰত আমি জড়িত হ'ব পাৰিলে বা চৰকাৰক তেনেকুৱা কাম কৰাত বাধা দিব পাৰিলে ভাল বুলি ভাবোঁ মই।
ভাবা আৰু অ' অ' ঠিকে আছে বাৰু লগতে সেয়ে আৰু তুমি মানে মই মানে অ' প্ৰয়োজনীয় ভাৱে গছ কাটিব নালাগে। আৰু পানীৰ অপচয় কৰিব নালাগে পাৰিলে, পাৰিলে ক'লাৰ লগাব লাগে।
অ'প্ৰদূষণ কমাব লাগে অ'হয়। প্ৰদূষণ কমাব লাগে প্লাষ্টিক প্ৰদূষণেই হওক বা মাটি প্ৰদূষণ হওক বা বায়ু প্ৰদূষণ হওক সেইবোৰ কমাব পাৰোঁ আমি।
অ'লগতে চৰকাৰ বুলিয়ে নহয় আমি নাগৰিকো অলপমান
অ' বহুত হয় বহুত সচেতন হোৱাৰ প্ৰয়োজন আমি নহয়নে? আমি নাগৰিকখিনি সচেতন হ'ব নিবিচাৰে নে নহয় নাজানো আৰু।
এলেহুৱা, এলেহুৱা তোমাৰ মানে য'তে যি পায় জাবৰ পেলাই দিয়ে। সেই জাবৰবোৰ মানে আকৌ অফিচৰ মানে যিবিলাক কৰ্মচাৰী আছে জি এম চিৰ আণ্ডাৰত তেখেতসকলে আকৌ বহুত কষ্টৰে ব্লু-বুটলি আকৌ বৰাঙত পেলায় সেনেকুৱা সিহঁতেও কষ্ট পায়। অ' ত‌' সেইবিলাক আমি নিজে নাগৰিকখিনিয়ে সচেতন হ'ব লাগে আৰু।
হয়, উম, তাৰবাবে কঠিন কিবা অ'হয়।
অ'এইবিলাক বন্ধ কৰব লাগে নালাত পেলাব নালাগে তে নালাত জাবৰবিলাক পেলালে মানে কি হয় বানপানী বিলাকৰ পানীবিলাক মানে ওলাই যাব নোৱাৰে ত' বানপানী হয় মানে। এনেকেও পৰিৱেশ নষ্ট হৈ আছে। অ' কৃত্ৰিম বানপানী দেখা যায় হয়, অ'অ' অ'। আৰু গাঁৱলীয়া এলেকাটো তোমাৰ মথাউৰিবিলাক অলপমান ষ্ট্ৰংলি মানে বান্ধিব লাগে মানে শক তিশালী হয়, যাতে মানে ঘৰবিলাক ধ্বংস নহয় আৰু অ' পথাৰ-চথাৰ মানে শস্যবিলাক ধ্বংস হ'লে বহুত দিগদাৰ হৈ যায়তো
অ' উম, গাঁৱলীয়া পৰিৱেশততো কিছুমান আজিকালি বহু ধৰণৰ খেতি-বাতি বা তেনেকুৱা ধৰণৰ ৰাসায়নিক সাৰ বা কৃত্ৰিম সাৰবিলাক ব্যৱহাৰ কৰে ন' তাৰ কাৰণে মাটি প্ৰদূষণ হোৱা গৈছে পানী প্ৰদূষণ বহু পৰিমাণে।
অ'অ'
সেইবিলাক ৰাসায়নিক দ্ৰব্যবিলাক যদি মাছে গ্ৰহণ কৰে আৰু সেই মাছ যদি আমি খাওঁ সেইবিলাক ৰাসায়নিক দ্ৰব্য আমাৰ, আমাৰ কোষত সঞ্চিত হৈ থাকে। অ'অ' তেনেকুৱা পিছত সেই ৰাসায়নিক দ্ৰব্য যদি কোনোবা মাতৃ আছে মাতৃ গ্ৰহণ কৰে সেই মাত তৃৰ যিটো ভ্ৰূণ সৃষ্টি হয় সেই ভ্ৰূণতো প্ৰদূষনৰ প্ৰভাৱ পেলোৱা দেখা যায়। তাপিছত অঁ তাপিছতে অঁ তাৰবাবে আমি- সচেতন হোৱা উচিত।
অঁ অঁ লগতে আৰু এটা কথা প্ৰদূষনে আমাৰ কি?
অঁ প্ৰদূষণে আমাৰ বহুত ধৰণে ক্ষতি কৰে আমাৰ ছালৰ হওক, - বা আমাৰ পৃথিৱীৰ ওপৰৰ অজন যিটো তৰপ আছে সেইটোও লাহে লাহে ধ্বংস হৈ- যোৱা দেখা গৈছে প্ৰদূষণৰ ফলত বায়ু প্ৰদূৰষণৰ ফলত।
তাৰফলত গৰম বাঢ়িছে।
অঁ গৰম বাঢ়িছে পিছত আমাৰ যিবিলাক ফ্ৰীজ বা তেনেকুৱাবিলাক- বাঢ়ি যোৱাৰ ফলত- ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বনটো বাঢ়ি যোৱাৰ ফলত, অ'জনৰ যিটো তৰপ আছে, সেইটো- পাতল হৈ যোৱা দেখা গৈছে।
অঁ অঁ' ঠিক কৈছা।
উম'।
আৰু মানে বৰষুণ কমিছে, বৰষুণ কমাৰ ফলত শস্যৰ নষ্ট হৈছে। অঁ' কিছুমান শস্যত পানী লাগে, উম। আৰু তোমাৰ আৰু এটা মাছৰ পৰা মনত পৰিলে, এই গৰু বিলাকে য'ত- য'ত-ত'তে জাবৰবিলাক যে পেলাই, এইবোৰ প্লাষ্টিক চ্লাষ্টিক এইবোৰ খাই দিয়ে। খাই খোৱাৰ- ফলত গৰুবিলাকৰো মৃত্যু হৈছে, ছাগলীৰো মৃত্যু হৈছে অঁ'। অঁ পৰিৱেশবিলাক বিনষ্ট কৰিব নালাগে আৰু য'তে-ত'তে জাবৰ-জোথৰ পেলাব নালাগে।
উম, নালাগে। তাৰ কাৰণে আমি- অকমান যদি কাঢ়া, হঁ?
নিজেই সজাগ হোৱাটো দৰকাৰ আৰু।
অঁ হয়।
যিহেতু প্ৰাকৃতিক পৰিৱেশখিনিয়ে মূল্যৱান সম্পদ হয়।
উম, প্ৰাকৃতিক পৰিৱেশ খিনি হয় মূল্যৱান।
অঁঅ।
ঠিক, আমাৰ যদি মানৱ- মানৱ সম্পদ সেইখিনিও একেবাৰে- সেইখিনিও সমানে মূল্যৱান হয়, মানৱ সম্পদ খিনিও।
উম'। তাকে, তাকে আৰু তোমাৰ- আৰু এটা মানে বস্তু মনত পৰিছে তোমাৰ, এই কাজিৰঙাত যিবিলাক সম্পদ আছে এশিঙীয়া গড়, তাতে চোৰাং চিকাৰী- সোমাই মানে হত্যা কৰে, এইবিলাক বন্ধ হ'ব লাগে অলপ। নিজৰ ব্যক্তিগত লাভৰ কাৰণে হয়, সেইবিলাকো পৰিৱেশ ধ্বংস কৰি আছে।
ব্যক্তিগত লাভৰ কাৰণে কিছুমান মূল্যৱান গছ-গছনি কাটি আছে। নহ'লেবা পাহাৰীয়া অঞ্চলৰ মাটিবোৰ খুন্দি কেনে বেলেগ ঠাইত লৈ যোৱা হৈছে। আৰু এশিঙীয়া গড়বিলাক, আজিকালি এশিঙীয়া গড়ৰ- যিটো শিং আছে, সেইটো কাটি থৈ দিয়ে নেকি? মানে কিছুমান কেতিয়াবা কেতিয়াবা, কেতিয়াবা কেতিয়াবা মানে তেনেকুৱা দেখা পাইছোঁ মই। কিহৰ কাৰণে জানো? গড়টো বাচ গড় বাচাবৰ কাৰণে নেকি?
অঁ' হ'ব পাৰে কিন্তু, সংৰক্ষণৰ কাৰণে হ'ব পাৰে কিন্তু। ভাল উপায় কিন্তু ন এইটো? নাজানো কিন্তু ইমান, হয়।
ক'ৰবাত তেনেকুৱা পোৱা যেনে দেখা পালোঁ মই।
অঁ অঁ, মই তাকে তাকে আৰু- লগতে সেই আৰু আৰু কিছুমান- পৰিৱেশৰ প্ৰতি সজাগতাৰ কিছুমান উপায় অৱলম্বন কৰিব লাগে আও।
ওঁ, উম। আমাৰ যোনখিনি উত্তৰ পূৰ্বাঞ্চল ঠাই আছে। তাৰে পৰিৱেশখিনি সাধাৰণতে শীতল হোৱা দেখা যায়। নহয় নে?
অঁ, অঁ দেল্ডী মুম্বাইটো অঁ।
অঁ, উম তাৰে দিল্লী বা মুম্বাইৰ তুলনাত, তাৰে যিখিনি ৰাজস্ স্থান বা এফালে গুজৰাট আছে। তাৰ পৰিৱেশ অকমান আমাৰ অঞ্চলবোৰতকৈ গৰম হয়।
গৰম বেছি হয়।
অঁ, ঠিক তেনেদৰে আমাৰ যদি কাশ্মীৰ বা তেনেকুৱা ঠাইবিলাকত যাওঁ। আমাৰ তুলনাত ঠাণ্ডা হয় সিহঁতৰখিনি, উম। সেই অনুসাৰে সিহঁতৰ নদীবিলাক বেলেগ হোৱা দেখা যায়। আমাৰ নদী বিলাকৰ কাষ চা দুটা ছাইডৰ বালিৰ পৰিমানমান বহুত বেছি পৰিণে থাকে বা বহুত অলপ দূৰলৈকে থাক্ কে পাৰটো।
অঁ।
কিন্তু যদি আমি দক্ষিণ ভাৰতৰ ফালে যাৱ। তাৰে নদীবিলাকৰ পাৰ বিলাকত বেছি বালি নাথাকে। অকমান পাৰটো ওচৰলৈকে থাকে। নহয় নে? ওচৰতে কিছুমান ওখ ওখ গছ দেখা পোৱা যায় কিন্তু আমাৰ অঞ্চলৰ যিবিলাক নদী আছে সেইবিলাকত ওচৰতে বহুত ওখ গছ পোৱা নাযায়। অকণমান দূৰত ওখ গছবিলাক পোৱা যায়। সেই বালিচলত কিছুমান সৰু সৰু ওখ অকমান তীৰ্ণ ভুজি উদ্ভিদ বিলাক পোৱা যায়।
হয়। অঁ, তোমাৰ পৰা বহুত কথা জানিব পাৰিছোঁ কিন্তু কিছুমান নতুন নতুন।
হয়।
অঁ।
হ'ব্ হ'ব্ হ'ব নেকি? আজি আজি টাইম সময়টো এইখিনিতে।
অঁ, ঠিক আছে বাৰু হ'ব। অঁ, ঠিক আছে দিয়া অঁ।
অঁ, হ'ব।